হেল্ল অ, কি কৰি আছা?
এয়া আছো ৰহ, ঘৰ-চৰ সাৰি আছো।
হয় নেকি?
উম, তই কি কৰি আছা?
মই কি কৰিম, আমাৰ তাই এতিয়া টোপনি গৈছে ৰ।
অ,
মইয়ো অলপ বিচনাত বাগৰ, দিছো ৰাতিপুৱাৰ পৰা নৰি এই। তাই নাথাকে নহয়, গৰমৰ কাৰণে।
উম, সহ্য কৰিব পৰা নাই যে, গা-চা গৰম হৈ গৈছিল, এতিয়া ঠাণ্ডা পৰাৰ কাৰণে এটাই টোপনি গৈছিলোঁ।
অ, গৰম অতে টোপনি মছে
নহয়, এতিয়া বতৰটো ঠাণ্ডা হৈছে।
অ, এতিয়া অলপ ঠাণ্ডা পৰচি।
ৰুম- চুম এতিয়া ঠাণ্ডা হ'ল।
উম,
আমাৰ ৰুম বিলাক যেনেকে গৰম হৈ যায়, তেনেকে ঠাণ্ডাও হয়, চাৰিটাৰ পৰা। অ,
মোৰতো আকৌ পটকে, ঠাণ্ডা নহয়।
আমাৰ হৈ যায়, ধুনীয়া ঠাণ্ডা হৈ যায়। গধুলাৰ পৰা থাকবা পাৰি আৰু, চাৰিটাৰ পৰাঋ
ভাত কিহে দি‌ খাইছে? বাবুয়ে, খুজকাঢ়িব গৈছে, দেউতা ক'ৰ লগত।
হয়।
উম এই মাত্ৰ গৈছে।
অ অ।
বতাহ মাৰি আছে ন ফুৰিব গৈছে।
আৰু ভাত খালু ৰ ভাত খালো দালি তাৰপিছত আলু আৰু কঠালৰ চব্জি কঠালৰ গুটিৰ চব্জি বনাইছিল পায়েলে ৰাতিপুৱা সেই খালো তাৰপিছত ভাত কেৰেলাৰ চাটনি বনাইছিল মায়ে
অ'
তাৰপিছত আৰু পুদিনাৰ চাটনি বন্ধাকবি আলুৰ ভাজা
গৰমত পদিনা চাটনি ভালে লাগে।
অ গৰমত ভাল লাগে আৰু।
উম আগতে তহঁতৰ পৰা আনা -ছিলো আজিকালি আনাই হোৱা নাই আৰু বহুত দিন হ'ল।
লৈ যাবি।
উম যাম ৰ, দিনা আনব লাগব।
অ'।
গৰমত খালেই ভাল লাগে।
উম।
পিছে মেলা চাব যোৱা নাই?
নাই ৰ, যোৱা নাই তই।
মই মানে কৈছো নাযাওঁ বুলি।
কিয়, নাহিল-
ইচ্ছা নাই এ যাৱা নাই যিহে গৰম দিছি ওলাই যাবি ৰ।
গৰম দিছে।
দিনটো অলপ ৰেছে ল'ব লাগে মানুহ। সদায়তো ঘূৰিয়ে থাকো।
অ' অ' সেইটো হয়।
সেইকাৰণে বোলো আজি অলপ ৰেছে ল'ও।
তই কি বনালি?
মই বনোৱা নাই মই ঘৰ চৰ চাফা কৰিলোঁ কাপোৰ চাপোৰ চব ধুলো। চব চাফা কৰলো আমাৰ ৰিয়া বনাইছিল হেৰি আনিছিল মাংস আনিছিল
অ'।
উম, ব্ৰইলাৰ মাংস আনছিল, দালি বনালে আৰু এ, সৰু মাছ দিছে, এটা দোকানী হেৰি তাকে সৰু মাছ কেইটা ভাজিছে, সেনেকে আৰু খোৱা হয়।
বাবুৰ ভালে হৈছি।
হা?
আজি তোৰ বাবুৰ ভালে হৈছে বোলো, মাছে, মাংসে চব খাব পাইছে।
অ', অ',। এইটো সি তাৰমানানে হেৰিতকে মাছ তাছতকে মাংসটো বেছি ভাল পাই মাছতটো ইমান ভাল নাপায়, মাছতটো খাই, কচ মাছতটো ভাল পায়।
লগ পাইছে আজি তটো আহ, গিৰিয়েককো লগ পাইছে, ধন্যবাদ।
কোনে
বাবুৱে মাক, বাপেক দুইটাকে পাইছে আজি।
গোটে পাইছ অ', সেনেকে থাকাই নাযায় না, উম।
তাৰ মনতো ভাল লাগি আছে।
উম, দিনটো একেলগতে থাকিলো। পাইল, পাইলে কি কৰি আছে?
তাই বা কি কৰি আছে।
অ'।
নাজানো ৰহ কিবা কৰি থাকে তাই।
হা।
কিবা কৰি আছে, তাইহে জানে ফোন কৰা নাই তোক।
ফোন কৰাই নাই ৰ, আজি এতিয়া। দুপৰীয়া কৰিছিলোঁ একবাৰ, সিয়ে মাৰিছিল এ, হেৰি চব কলেজকত গৈছিল বোলে, কলেজ পৰা আহি কিনে ফোন মাছিল, তাৰপিছত মোক কৈছিল দু দুটা বজাৰ পিছত ফোন কৰবি বুলি কৈছিল। মই কিবা শুইছিলোঁ, ভাত খাওঁতে, খাওঁতে মোৰ তিনটা, চাৰে তিনটা বাজিছে।
আমিও দেৰিকে খালো যি গৰম দিছে। তাইও থাকিব পৰা নাই, আমিও থাকিব পৰা নাই, তাৰ পিছত মইও গা ধুলো, গা-পা, ধুই তাৰ পিছতহে ভাত কেইটা খালোঁ।
মই দেৰি হৈছে।
অ'।
তাৰ পিছত আকৌ মই বোলো ফোন মাৰিম ভাবিছিলোঁ, পিছত আৰু অলপ শুই দিলো, বতাহ মাৰি আছিল অলপ শুই দিলো শুই দিছোঁ মানে একদম টোপনিয়ে গৈছিলো এতিয়া এইয়া উঠি কিনে ঘৰ চোতালখিনি সাৰিলো।
অ', অ'।
চোতালটো নায়েই বাৰু। আগফালটো অলপ আৰু, ৰুমকেইটা সাৰিলো।
অকল তহঁতে থকা না আৰু বেলেগ আছে মানুহ?
হা।
তহঁতে থকা না আৰু বেলেগ কোনোবা আছে?
আছে, আমি এতে চাৰিঘৰ আছোঁ। উম আমাৰ লগৰদি ই এক ঘৰ আৰু বেলেগ দুই ঘৰ আছিলা।
ফুৰি আহিমে তহঁতৰ নিচিনাই ৰুমবিলাক না?
সিহঁতৰ অলপ বেলেগ। সেনেকে ক'ব গেলি, কিন্তু অলপ সেয়াত ভিতৰত অলপ বেলেগ নতুনকে বনাইছে আৰু। অ', একে।
আৰু আমাৰ দুটা পুৰা একে একে আৰু।
অ', অ'।
আমাৰ তাৰমানে বাথৰুম চাথৰুমখিনি বেছি ওচৰত সিহঁতৰ অলপ দুৰ হয় ঘুৰি কিনে আহিব লাগে।
উম।
হয়। পিছফালে আহিব লাগে আৰু। আমাৰ তাৰমানে পিছফালৰ দৰ্জা খোলাৰ লগে লগে হয় আৰু পানী-চানি। উম।
নাই নহ'লে মই চাব গ'লো হয় তো
অ আহিবা পাৰা। আহ নহ'লে এতিয়া ঠাণ্ডা পৰিছেচোন।
উম হয় দে। এতিয়া নৰো ৰ।
অ' এতিয়া অলপ ঠাণ্ডা পৰছে আইভায় পাৰা।
যাম দে।
তেতিয়া আহিলে আকৌ মই থাকো না নাই কি গেৰেণ্টি আছে।
তই কিয় নাথাকিবি তই কবাত যাবি নি?
হয়। গেৰেণ্টি নাই না ক'ত ক'ত যাওগে। আজি অ'তে যাওঁ, কালি ততে গুচি যাওঁচোন।
সেইটো হয় দেচোন।
ৰুমত নাথাকোৱে চোন
দিন আছে নহয়, যাবলে।
হৈছে দে। পিছত আকৌ কেইদিন পিছত চলিক দিবি স্কুলত। পিছত ক'বি চলিটো স্কুল ক্ষতি নহয় নাযাওঁ অমুক-তমুক।
হয় দেচোন। সময়বিলাক কেনেকে গুচি যায় গমো নাপায় ন।
তাকেইটো। এতিয়া আৰু চলি সৰু সেইকাৰণে ঘূৰিবা নোৱাৰা, অকণ ডাঙৰ হ'লে আৰু স্কুল তেতিয়া আৰু ঘুৰবা নৰবি।
এতিয়া পাৰি একবছৰমান হৈ গ'লে পাৰি। হয় নে নহয এতিয়া যে বেছি সৰু হৈ আছে যে।
সৰু হৈ আছে অ কষ্ট হয়।
অ' এনে আৰু গৰম নহ'লেও বেলেগ কথা যে গৰম নাই আজিও ফুৰি আহোতে তেতিয়া হ'লে পাৰি এনেকুৱা টাইমত ওলাই যাব পাৰি সেইটো হয় উম গধুলাত বতৰো ঠাণ্ডা পৰে না।
উম।
যাম দে কেইদিনমান পিছত আছোৱেই যিহেতু ন
উম উম আহিবি দে।
উম।
তইয়ে বাবুক লৈ আহিব পাৰলি হয় আমাৰ তাত
আজি নাযাওঁ দে ইচ্ছা যাৱা নাই মোৰ
হ'ব দে, ৰেষ্ট ল'। বন্ধত আৰু ৰেষ্ট ল'বও ইচ্ছা যায় ন।
উম ইচ্চাই যাৱা নাই ৰুমৰপৰা ওলাই যাবা।
অ
সিহঁতে খোজকাঢ়বা গিছে মোকো মাতিছে যোৰ যাও নাযাওঁ বুলি কৈছো মই ইচ্ছা নাই। ইছ কালি যাব শুই থাকো শুই থাকোৱে লাগিছে।
কি বনাবি ৰাতি পিছে দিনৰে আছে চাগে
ৰৈছেই দিন আৰু কিন্তু ৰাতি খাৰ সোধা ভাতকেইটা বনাম চাগে
উম উ
ভাত চ তেমকি সবৰে বিষয় হা
তহতে বোলো তিনটাই
অ হয় দে
উম
নাই নাই ম
অ অ
তিনিজন মানুহ একবাৰ বনালে হৈ যায়।
অঁ
আৰু এতিয়া উপায় নাই এতিয়া একবাৰে বনাব লাগো গেছৰো যি দাম বাঢ়িছে।
অ
তিন বাৰ তিন বাৰ বনাব নোৱাৰি দেই।
অ হয়দে একবাৰ বনালে তহঁতৰ তিনি বাৰ চলিব লাগে।
মেচ কিনিবাৰে চাবা আৰু উপায় নাই এনে কেই চলাই আছোঁ উপায় নাই। উম তত ইঞ্জেকচন আছে আৰু আৰু হেৰি তিনবাৰ গেছ চিলিণ্ডাৰ ভৰাও আছে কথা নাই। আৰু তহঁতৰ ঠাণ্ডা নাখাই যে মেন কথা। কোনেও ঠাণ্ডা নাখায় এতিয়া আমাৰ খাই আকৌ আমাৰ আগদিনটো থাকিলে পিছদিনাও খাব সেইটো হেৰি নাই আৰু চিন্তা নাই
উম
তহঁতৰ আকৌ গৰম গৰম লাগে ন
অ উ লাগে
উম মোৰ লৰাকে শুই আছে।
অ তাই টোপনি গৈছে।
অ আন্তিৱ শুইছে চাগে।
নাই
হয়
মোৰ হাফ পেণ্ট চিলাই আছে। ইমান গৰম দিছে নাইটি চাইটি পিন্ধি থাকিব নোৱাৰি আৰু ৰাতি হাপ পেন্ট পিন্ধি শুনা মই তাতেও
অ মই এতে পন্ধ ইয়াতে পিন্ধা আছিলো বাবু অহাৰ কাৰণে বন্ধ কৰি দিছো বাবুয়ে ভাল নাপায়। খং উঠে তাৰ।
হয়
উম
অ
সেইকাৰণে সি আহাৰ পৰা পিন্ধাই নাই?
অঁ অঁহ
এনে বিন্ধা আছে কিন্তু সি খং উঠে তাৰ।
উম
হাত কটা চাগটা পিন্ধিলে বকি মদি থাকে।
কুৰ্তা চুৰ্তা পিন্ধিব নিদিয়ে?
কুৰ্তা পিন্ধিবা দে কিন্তু তাৰমানে হাত কটা হাত চোলাকাটা যে পিন্ধো কুৰ্তা কেইটা তাৰ খং উঠে।
একো নহয় তোৰ আৰু বেয়া দেখা নাপায় না তই ক্ষীণ মিন। ভাল হে।
স কি কিবা ভালে নাপায় আৰু হিকিতা তাৰমানে গাঁৱতে থাকি ডাঙৰ হৈ হৈছে না। সি এনেকে তাৰমানে দেখাই থকা অভ্যাস। আহ দে পিছে ঠিক আছে ৰাখো দে হা দে বাই।